হেল্ল'
হয় ডাঙৰীয়া শুনা পাইছে
হয় শুনা পাইছোঁ
হয় হ মই আপোনালৈ ফোন কৰাৰ মূল উদ্দেশ্যটো হৈছে আমি অঁ মানে এটা বিষয় লৈ বিষয়ক লৈ আমি অলপ আলোচনা কৰি লওঁ হয়
হয় হয় নিশ্চয় গৈ
হয় বিষয়টো আমি লওঁ এয়া প্ৰদূ্ষণ হয় ন হয় হয় ত' প্ৰদূৰষণটো আমাৰতো বহুত ডাঙৰ এটা মানে এটা প্ৰব্লেম হৈ আহিছে আহি আছে আমাৰ মানে এতিয়া আমাৰ যোনটো আমাৰ এতিয়া বৰ্তমান কালত বহুত ডাঙৰ এটা প্ৰব্লেম হয় সটো আমাৰ চবৰ কাৰণে বা প্ৰদূৰষণ বুলি ক'লেতো আপোনাৰ যেনেকৈ বায়ু প্ৰদূৰষণ নহ'লে অ জল হয় মাটি প্ৰদূৰ্ষণ জল প্ৰদূৰষণ এইেইবিলাকেই হয় হয় ত' ঠিক আছে আপুনি অলপ প্ৰদূষণৰ বিষয়ে অলপ বিৱৰণ মানে কৈ দিয়ক মানে আলোচনাটো মানে ষ্টাৰ্ট কৰি দিয়ক তেতিয়াহ'লে
হয় হয় আজিকালি যদি প্ৰদূষণ বুলি ক অওঁ তো আজিকালিতো বেছিকৈ জনসংখ্যাৰ বৃদ্ধি বা যিবিলাক মানে উদ্যোগ গঢ়ি উঠিছে বা বনাঞ্চল ধ্বংস হৈছে বা আজিকালি মানুহতকৈ গাড়ী বেছি হৈছে যান বাহনৰ বৃদ্ধি হৈছে যাৰ ফলত মানে আৰু অসচেতন কিছুমান কাৰ্যকলাপ মানে যেনেক গছছ কাটা য'তে ত'তে জাবৰ জ থৰ পেলা যাৰ ফলত মানে প্ৰদ পৰিৱেশটো প্ৰদূষিত হৈছে আৰু মাৰ মই ভাবো আৰু এই মানে বস্তুখিনি বা সমস্যাখিনি যদি সময়মতে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ পিছলৈকে এটা ভয়াৱহ, পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু।
হয়।
অ' আৰু প্ৰদূষণ বুলি ক'লে সেয়াই আৰু মানে পৰিৱেশৰ যিটো ভাৰাসাম্য় নষ্ট কৰে। জীৱ জন্তু আৰু মানুহৰ স্বাস্থ্যৰ অপকাৰ কৰে এইবিলাকে বুজাই আৰু পৰিৱেশ প্ৰদূষণ বুলি ক'লে। হয় আপুনি অলপমান ক'ব পাৰিব নেকি প্ৰদূৰষণ
নিশ্চয় হয় হয়, মানে আহ আমিতো যোনবিলাক আমি সাধাৰণতে আমি প্ৰদূষণ বুলি ক'লে। আমাৰ যোনটো আমাৰ মাটি বা আমাৰ খেতি পথাৰবিলাক আমাৰ প্ৰদূষিত হৈ আছে যেনেকৈ, মই উদাহৰণ স্বৰূপ দাঙি ধৰিব বিচাৰিছোঁ যে আমাৰ মাটিটো কেনেকৈ আমাৰ প্ৰদূষ প্ৰদূষিত হয়। ত' আমিতো খেতি পথাৰ বিলাকত যেনেকৈ খেতি কৰো আজিকালি। ত' সেইটো খেতিপথাৰত খেতি কৰোঁতে আমাৰ আগৰ দিনত পৰাতো আমাৰ যোনবিলাক আমাৰ ঘৰত বনোৱা সাৰ, সেইবিলাকে আমি আহ তাতে ব্যৱহাৰ কৰিছিলোঁ যেনেকৈ আমাৰ গোবৰৰ সাৰ। আৰু‌ তেনেকৈয়ে যেনেকৈ কেঁচুবিলাক আমাৰ খেতিপথাৰত থাকে এই কেঁচুবিলাকো আমাৰ সাৰ বনাই মানে, হয় জান, হয়। ত' এইবিলাক হ'ল, হয় হয় হয় জৈৱিক সাৰ। ত' সেইবিলাক এইবিলাকৰ এইাক এইবিলাকৰ কাৰণে মানে আমাৰ খেতি পথাৰ বিলাক ভালকৈ থাকিছিল বা প্ৰদূষিতো হোৱা নাছিলে।
বা আপোনাৰ মাটিৰ গুণো বৃদ্ধি কৰিছিল মাটিৰ গুণ গুণটো মানে হয় অ'।
হয় ত' মানে এতিয়া বৰ্তমানতটো এনেকুৱা হৈ গৈছে কি আমাৰ খেতিপথাৰবিলাক আমি ৰাসায়নিক এইবিলাক সাৰবিলাক বেছিকৈ ব্যৱহাৰ কৰাটো আমি দেখা পাইছোঁ। য'ত নেকি আমাৰ, আমাৰ মাটি পথাৰ বা খেলে খেতি পথাৰবিলাক বহুত প্ৰদূষিত হৈ গৈছে, আৰু আৰু বহুত এটা কাৰণ আছে যেনেকৈ মূল কাৰণ এটা আছে যেনেকৈ আমি প্লাষ্টিকৰ ব্যৱহাৰ বহুত কৰা হৈছে আজিকালি। ত' এই প্লাষ্টিকটো মানে যেনেকৈ আমি মাটিত থৈ দিওঁ বা মাটিতটো পুতি যায়। তেতিয়ালৈকে মানে প্লাষ্টিকটো, বহুত বছৰলৈকে মানে এই কিবা নহয়। উম। ডিকম্পজ নহয় মানে, অ' পচি নাযায়, হয়, গলি নাযায় ত' এইটো মাৰ মাটিৰ লগত মিহলাই নাযায় মানে ত' এইটোৱে মানে আপুনি যদি মাটি খান্দি চালে, যদি, য'ত মানে প্লাষ্টিক বেছি থাকিব ত, সেইটো মাটি মানে বৰবাদ হৈ যায় আৰু ন এইটো প্ৰদূষিত হৈ য স মাটিত আপুনি একো কৰিব নোৱাৰিব মানে খেতি কৰিব পাৰিব ন কিবা ঘৰ বনাব ৰ একো কৰিব নোৱাৰে এইটো মাটিত, ত এনেকাা হৈ যায় ত সেইকাৰণে মানে এ আমাৰ মাটিটোৱে সেইদিনা মানে এনেকাইে কিবা হয়, আৰু প্ৰদূষিত হৈ আছে আমাৰ মাটিবিলাক। আৰু আৰু, এটা আমাৰ যেনেকৈ পানী প্ৰদূৰষণ বা জল, জল প্ৰদূৰষণ। ত জল প্ৰদূষণো এনেকাই, আপোনাৰ আমাৰ কল কাৰখানাৰ পৰা আমাৰ ইমান বিষাক্ত হয় আমাৰ এইবিলাক গেছ বা যিকোনো এটা সাৰবিলাক বৈ আহে, আমাৰ পানী লৈকেহে যায় নহয় জানো হয়, কল কাৰখানাৰ পৰা যেনেকে উদাহৰণস্বৰূপে মই দাঙ ধৰিব বিচাৰিছোঁ যেনেকৈ আমাৰ পাহাৰীয়া অঞ্চলবিলাকত প্ৰায় আমাৰ চিমেণ্টৰ কল কাৰখানা দেখা পাওঁ কাৰখানা ত চিমেণ্টৰ কাৰখানাৰ পৰা মানে বহুত পানী পানীতটো বহুত প্ৰদূষিত হয় যেনেকৈ চিমেণ্ট কাৰখানাৰ পৰা আমাৰ ওলাই যোৱা এই ৰাসায়নিক এইবিলাক বিষাত্ম বস্তুবিলাক সেইটোু গৈ কিনি আমাৰ পাহাৰীয়া অঞ্চলবিলাকতো বেছি নদী থাকে ত' নদীত মানে বৈ যায়। ত' সেনেকৈয়ে মানে প্ৰদূষিতো হয় বহুত আমাৰ তাতে য পানী থকাৰ মাছ কিবা
অন্ন জীৱোৰ অন্ন জলজ জিবোৰ মানে মৃত্যু হয় আৰু অ' আৰু লগত তাতে আপোনাৰ এনেকুৱা হয় সেই পানী যদি আমি খাওঁ মানে গ্ৰহণ কৰো তেতিয়াাহ'লে আমাৰ কলেৰা টাইফইড বা ডায়েৰিয়া এনেকুৱা ধৰণৰ বেমাৰো দেখ দেখা যায় মানে অঁ। ত' আমি সেয়ে আৰু লগতে এই কল কাৰখানাৰ যিবিলাক নিৰ্গত এইবিলাক ধোৱা মানে লেতেৰা বস্তুবিলাক নিৰ্গত হোৱাৰ ফলতে হয় বুলি কৈছে আপুনি।
হয়, হয়, আৰু তেতিয়াাহলে আপুনি বায়ু প্ৰদূষণৰ কথাটো অলপ কওকচোন তেতিয়াহ'লে।
হয়, হয় বায়ু প্ৰদূৰষণ বুলি হয় হয় বায়ুত যেনেকে ধোৱা বা ধূলি বা বিষাক্ত গেছ মানে কিছুমান ক্ষতিকাৰক গেছ যিবিলাক মানে কল কাৰখানাৰ পৰাই নিৰ্গত হয় বা ইটা ভটা এইবোৰৰ পৰাই নিৰ্গত হয়। আৰু লগতে আপোনাৰ কিছুমান যান বাহনেও মানে দহ বছৰ পোন্ধৰ বছৰ পিছত যান বাহনৰবোৰৰ এটা লেতেৰা ধঁৱা এটা ওলাই আৰু যিটো নেকি বহুত মানে বায়ু প্ৰদূষিত কৰে আৰু আৰু কেতিয়াবা এনেকুৱা হয় যে কিছুমানে প্লাষ্টিক জ্বলাই দিয়ে তাৰে পৰাও এনেকুৱা কিছুমান বায়ু প্ৰদূষণ হোৱা দেখা যায়ঁ। ত' মুখ্য কাৰণ এইকেইটা বুলিয়ে ক'ব পাৰি আৰু আৰু লগতে থাকিব পাৰে আৰু কিছুমান আৰু যাৰ ফলত নেকি আপোনাৰ হাপানি বেমাৰ হয় মানুহৰ আৰু কিছুমান প্ৰাসত বেমাৰ হয় হৃদৰোগবিলাক হয়, আৰু আনকি আপোনাৰ কিছুমানতটো হৃদয়ত মানে কৰ্কট ৰোগো হোৱা দেখা যায় মানে। চখনলীত মানে অ' অ' ত' সেনেকুৱা আৰু আৰু লগতে আপোনাক মই যদি এটা সুধো যে শব্দ প্ৰদূৰণৰ বিষয়ে আপুনি কিবা ক'ব নেকি?
হয় নিশ্চয়। অ' শব্দ প্ৰদূ্ষন বুলিটো ক'লে মানে আহ এইটো আমাৰ যিবিলাক শব্দ বেছিকৈ ওলায় যেনেকৈ যান বাহনৰ পৰা ওলায় বা আমাৰ যোনটো আহ কিবা আমাৰ হাইট কিবা
মানে যান বাহনৰ হৰ্ণৰ পৰা ওলাই আৰু হৰ্ণ হৰ্ণবলাক মাৰি থাকে যে।
হৰ মাৰি বেছিকৈ মাৰিলে বা আমাৰ এইবিলাক সংস্কৃতিক কিবা কিবি এইবিলাক আমাৰ অনুষ্ঠান পাতোঁতে আমাৰ বেছিকৈ আমি শব্দৰ ব্যৱহাৰ কৰা এইবিলাকৰ পৰা আমাৰ শব্দ প্ৰদৰ্শনটো হয় হয়। ত' এইবিলাকো মানে কি আমাৰ শব্ প্ৰদ ফটো কেনেকৈে আমাক মানে কষ্ট দিয়ে বা সেইটো কলে আমি যেনেকৈ আমাৰ আমাৰ কাণত যে আমি বেছিকৈ মানে শব্দটো ল'ব নোৱাৰোঁ ত' সেইটোৱে আমাৰ কাৰণে এইটো আমাক এটা মানে এটা ৰেঞ্জ দিছে। মানে য'ত নেকি আমাৰ আমাৰ শব্দটো আমি ল'ব পাৰোঁ মানে
কিবা এটা এই জেড আছে ন' নাইনট হাজ আমি শুনা নাপাওঁ এই টুৱেণ্টি হাজমানৰ পৰা আমি শুনা পাওঁ হয়।
হয়, এইবিলাক মানে আমাৰ শব্দটো এনেকৈ প্ৰদূষিত হৈছে। বা আমাক মানে মানুহবিলাক বা জীৱ জন্তুবিলাক কষ্ট পায় আৰু এইবিলাক বেছিকৈ যদি আমি শব্দ ব্যৱহাৰ কৰোঁ বা শব্দৰ কিবা এটা বজাওঁ সবেলাক এনেকুৱা। ত' তাৰপিছত আছে আমাৰ আপোনাক
আৰু আপোনাৰ যদি মই শব্দ প্ৰদূষণ আৰু এটা কথা কওঁ মানে কি আপোনাৰ মানসিক চাপ হয় আৰু অনিদ্ৰতা এনেকুৱা ভাৱ হয়।
লগতে মূৰৰ বিষ হয় আৰু শ্ৰৱণ শক্তি মানে কমি যায় আৰু।
হয়, হয়, হয়, এইটোৱে আৰু। মই বায়ু প্ৰদূষণৰ কথাটো কৈছিলো কি যেনেকৈ বায়ুতটো আপুনি ক'লেই যে কলকাৰখানাৰ পৰা যোনবিলাক ধোঙা ওলায় বা আমাৰ গাড়ী মটৰ পৰা ধোৱা ওলাই আহ আৰু এই ফালে আমাৰ প্লাষ্টিক জ্বলোৱাৰ পৰা আমাৰ যোনটো ধোঙা ওলাই এইবিলাক আমাক আহ বায়ু প্ৰদৰ্শন কৰি আছে য'ত নেকি আমাৰ যোনটো আমাৰ আহ পৃথিৱীখন গৰম হৈয়ে আহে আছে মানে। নহয় জানো এইবিলাকৰ কৰণে মেনল্লী অ মেনল্লী কিন্তু এইটোৱে হয় আচল আচল আমাৰ পৃথিৱীখন কিয় গৰম হৈছে বুলি ক'লে এ আমাৰ বায়ু প্ৰদূষন হোৱা আমাৰ গছ গছনি কটা আৰু গছ গছনিতটো আমাক বায়ু প্ৰদূষণটো আমাক কম কৰি দিয়ে বেছি য'ত নেকি গছ বেছি থাকে কাৰণ তেখেতসকলে গছবিলাক আমাৰ পৰা ওলাই যোৱা বা আমাৰ বায়ুত যি কাৰ্বন ডাই অক্সাইড গেছ আছে। সেইবিলাক তেখেতসকলে লৈ লয় এবজভ কৰি লয় মানে লৈ লয় সেইকাৰণে আমাৰ মেইন মানে আচল এলিমেন্টটো যোনটো আমাৰ হয়। মানে এলিমেন্টচটো হ'ল আমাক প্ৰদূষণ কৰা বায়ু প্ৰদূষণ কৰাটো হৈছে আমাৰ কাৰ্বনৰ। কাৰ্বনত বেছি ব্যৱহাৰ হোৱা নহয় জানো।
অ', অ', যাৰ ফলত মানে এতিয়া কাৰ্বনৰ বেছি বাঢ়ি যোৱা কাৰণে মানে কি হৈছে জলবায়ুৰ পৰিৱৰ্তন হৈ আছে আৰু, আৰু মানে স গোলকীয় উষ্ণতা বাঢ়ি গৈছে আৰু আমি শুনিছো সৰুৰ পৰাই যে হিম্বাবোৰ গলি গৈ আছে আৰু যাৰ ফলত মানে বানপানীতটো বৰ বেছি কিকে হৈছে মানে নদীবোৰ ভৰ্তি হৈ যায় আৰু মানে কি ঘূৰ্ণীতাহও আহ কিছুমান কিছুমান জাগাত মানে ইয়াৰ কাৰণেও। আৰু লগতে কৃষি কৃষিাত্ৰ মাৰ হয়, হয় কি কৈছিলে?
হয় আমাৰ মানে এইটো যোনটো আমাৰ গাড়ী মটৰ পৰা কল কাৰখানাৰ পৰা আমাৰ কাৰ্বন মন অক্সাইড যে ওলাই এ গেছ সেইটো বহুতো মানে সাংঘাতিক হয় আমাৰ দেহৰ কাৰণেও বা আমাৰ গোলকীয়া যোনটো গৰম আপুনি যে কৈছিলে এতিয়া গোলকীয়া গৰম হৈ গৈ আছে আমাৰ পৃথিৱীখন গৰম হয় গোলকীয়া উষ্ণতা এইবিলাক হৈ যোৱা কাৰণে মানে আমাৰ কি পানীৰ সংখ্যাটো পানীৰ পৰিমাণটো বাঢ়ি গৈ আছে কাৰণ আমাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ যিবিলাক আমাৰ ডাঙৰ ডাঙৰ বৰফ আছিলে সেই বৰফ প বিলাক আমাৰ গলিবোৰ ধৰি আছে মানে এইবিলাকৰ কাৰণে গৰম উষ্ণতা হোৱা কাৰণে গলকীয়াৰ উষ্ণত তমৰ কাৰণে ত' এটা সময়ত আহি পৰিব যে পানীৰ পৰিমাণটো বেছি হৈ গ'লে মানে এটা সময়ত পৃথিৱীখন ডুবি যাব পানীৰ তলতে থাকিব হয় সেনেকুৱা হ'ব। ইমানখিনি পানী আছে হয় আৰু সাগৰৰ পানী যেনেকৈ আপোনাৰ আহ সাগৰৰ কাষত থকা বা আহ যিবিলাক আমাৰ দীপ-দ্বীপীয় দেশবিলাক আছে মানে আইলেণ্ড কাণ্ট্ৰিজবিলাক আছে। ত' এইবিলাক মানে আচলৰ আগতে মানে ডুবি যাব বা পানীটোত থাকিব যেনেকৈ উদাহৰণস্বৰূপে মলদ্বীপছ। বা শ্ৰীলংকা এইবিলাক মানে এইবিলাক দেশবিলাক মানে ডুবি যোৱা চান্স বহুত আছে আৰু। ত' সেইবিলাকে হয় আ প্ৰদূষণতটো মানে আমি এইবিলাক গোলকীয়া কমাব কাৰণে আমি বহুত এটা মানে ষ্টেপছ ল'ব লাগিব ইনিচিয়েটিভছ ল'ব লাগিব আৰু না
অ', অ', ঠিক কথা কৈছে আপুনি হয়।
হয় হয়। ঠিক আছে তেতিয়াহ'লে আমাৰ সময়টো হৈ গৈছে ডাঙৰীয়া হয় হয়, আপোনালোকৰ আ আলোচনা কৰি ভাল লাগিল ত' ধন্যবাদ থাকিল আপোনালৈ হয়।